হেল্ল'! কি কৰি আছা?
হা?
কি কৰি আছা?
আছো ৰ'বাইনে টিভি চাইছিলো।
আত্ছা কি চাই আছিলা টিভিত?
এনে চিৰিয়েল চাইছিলো। তুমি?
অ মই এই ভাত বনাই আছো দিয়া।
আহ কি বনাল মানে ভাতৰ লগত কি বনাইছে আৰু?
তোমাৰ এই মাংস এ মই চবজি বনাই আছো। মুৰ্গীৰ মাংস অহ ।
আচ্ছা নাই নাই খোৱা নাই এতিয়া মা মানে ৰুটি বনাই আছে।
অ ৰুটি খাবা আজি।
অ ভাতো আছে ৰুটিও আছে।
আচ্ছা কি ৰুটি খাই ভাল পোৱা নেকি?
ৰুটি খাই ভাল লাগে আৰু কেতিয়াবা। চিকেনৰ লগতটো ভালে লাগে, কিন্তু বেছিকে ভাতে খাওঁ মই।
অ ভাতে খোৱা নেকি ময়ো ভাতে খাওঁগে ভাতে ভাল লাগে।
অ ভাতে ভাল লাগে অ মানে এনেকুৱাত মানে অ অ পেট ভাত খালে পেট ভৰাই হেন লাগে।
উম উম হয় ঠিকেই কলা তুমি, অ অ ঠিকেই কলা সেইটোৱে মই এতিয়া বনাই আছো দিয়া। আৰু এতিয়া কি ৰুটি তুমি বনাব জানানে?
জানো বনাব ।তুমি?
অ ময়ো জানো মানে এনেকে নবনাও আমি নাখাওৱে বেছিকে ৰুটি ।
অহ এই কেতিয়াবা ইচ্ছা নকৰে বনাবৰ কাৰণে গৰম যে বেছি, সেই সেইকাৰণে আৰু গৰমত ৰুটি বনালে বেছি গৰম
হয় আৰু ৰুটি খাবও নোৱাৰি ন গৰমত।
উম বেছি অ আৰু ভাটোত ঠাণ্ডা কৰি থয় ন পেট।
হয় হয় ঠিকে ক'লা তুমি অ এনেই তুমি পৰঠা চৰঠা বনাব জানা? দিনতো ভাতে খাইছো দিয়া মই আমি সদায় ভাতে খাওঁ দিয়া। দিনে ৰাতি ভাতে খাওঁ।
আৰু চব্জি?
অ চব্জি তোমাৰ এ কি কয় ৰঙালাওৰ চব্জি খাইছিলো।
ৰঙালাও ।
হয়
অ ভাজি নে সেইকাৰ়ী? ভাজি বনালা নে কাৰাঢ়ি বনালা? হেই ৰঙালাও তোৰ।
ৰে ৰঙালাওৰ চব্জি বনাইছো মানে ভুল দিয়া নাই তোমাৰ এনেকুৱা এ টাই বনাইছো আৰু ভাজি বনোৱা নাই।
অ তো ভালে, মই দিনত সেয়ে ভাত আৰু চবজি চিকেন বনাইছিলো, বেছিকে চি ফেন বনাইছোঁ ৰাতিও হৈ যাব এতিয়া ৰুটি অকল হ'লে হ'ল অ
এতিয়া ৰুটিৰ লগত চিকেন খাবা ন অ
চিকেনটোক পুৰা ড্ৰাই ফ্ৰাই কৰিকিনে বনালো অলপ জোল দিলো
অ তোমাৰ এই ৰুটিৰ লগতো ড্ৰাই ফ্ৰাই ইমান ভাল নালাগে চাগে
অ অলপ অ অ গ্ৰেভি থাকিব লাগে ভাল লাগে তেতিয়া মানে উম উম টেষ্ট লাগে পূৰা গ্ৰেভি থাকিলে পৰঠাও বনাও মাজে মাজে কেতিয়াবা বনা এই গৰম দিনত মানে কি হয় ৰুটি বনাবলৈ ইচ্ছা নাযায় পৰঠা বনাবলৈ ইচ্ছা নাযায় এইটো মজবুৰিত বনাও আৰু ৰুটি।
আচ্ছা কি কিহৰ পৰঠা বনোৱা
আলু পৰঠা বা কেতিয়াবা পালক পৰাঠা আৰু মুলি পাৰাঠা
অ মুলিও বনাই ন অ
অ পালক পৰঠা মিনচ তুমি পয়ে পালকটোৰ মিহি মেহি কাটি কেনে তাৰ লগত সানি কিনে এনেকে মই বনাওঁ আৰু বইল কৰিবও পাৰি কিছুমানে বইল কৰিও বনাই উম তোমাৰ চিটি লগাই দিয়ে বা মিক্সাৰত মাৰি কেনে আটাৰ লগত খানি দিয়ে সানি কেণে তাক বেলিকেণে পৰাঠাত ঘি আৰু সেই লগাই খোৱানাই আৰু ঠাণ্ডা দিনত মুলি হেক ন মুলি আহিলে ঠাণ্ডা দিনত মুলিৰ পৰঠা বনাওঁ কাদ্দু কচ কৰি কাৰণে তাৰ কাদ্দু কচ কৰি কাৰণে আ তাত সেনেকে মাৰি কেনে বনাও
এদিন মই বনাইছিলো বইল কৰি কিনে ভাল লাগে তোমাৰ যেনেকুৱা আলু পৰঠা হয় ন এনেকুৱা ৰঙালাওৰ হয় তোমাৰ
বনাইছিলা
হয় সেনেকুৱাই বনাইছিলোঁ
অ মানে মই মানে স্তাফিং কৰি অ পিয়াজ দি পৰঠা ভাল লাগে ত এদিন ট্ৰাই কৰিব আছে ৰ'বা এইটো
হোটেলতে খাইছিলো মানে ঘৰটো খোৱা নাই খাম বুলি ভাবিছো মানে চাব লাগিব ইউটিউবত কেনেকা বনাই
এই ইজিয়ে আছে চাগে পিয়াজ দি পৰঠা পিয়াজ তোৰ মানে ফ্ৰাই অলপ কৰি ল'ব লাগে চাগে
অ অ
ফ্ৰাই কৰি কেনে তাক মানে মছলা দি কেনে তাৰপিছত আটাৰ ভিতৰ ভিতৰত দি কেনে সৰু সৰু সেই দৌ বনাই কেনে তাৰ ভিতৰত দি কেনে ধুনীয়াকে অ এনে পাৰো
আচ্ছা বনাব পাৰে মানে এনেতো তুমি কৈছে গোটেই ৰেচিপি কৈয়ে দিলাচোন ভাবিলো তোমাক আহে বুলি এনে কেতিয়াও খোৱা নাই ন তুমি?
নাই নাই খোৱাতটো নাই কেতিয়াও কিন্তু এই পানীৰ পৰাঠা বনাইছিলো এদিন সেইটোও ভাল লাগে পানীৰ পৰাঠাকো এনেকেই চেম কাদ্দু কাচ কৰি ল'ব লাগে টা ফ্ৰাই কৰি ল'ব লাগে প্ৰায় পিঁয়াজ চিয়াজ দি কাৰণে অলপ তাৰপিছত চব ফ্ৰাই কৰাৰ পিছত তাক ষ্টাফিং কৰি কাণে বনাব লাগে
অ ঘৰতে বনোৱা নে তুমি এইবোৰ পৰঠাবোৰ অ আৰু তুমি এইটো খাই পাইছা নেকি কি ডাল দালি থাকে যে এটা
অ দালিৰ সেই চানাডাল পৰঠা অ
লুচিও থাকে
লুচি মানে কেনেকুৱা সেইটো মানে দালিৰ লগত আটা মাখি কেনে নেকি বনাই নেকি?
হয় এনেকুৱাই বনাই
অ কিন্তু এটা আছে তেনেকুৱা দালি অ দালিটো বইল কৰি অলপ জিৰাৰ সেই কা দি কেনে তাক সেই
টেষ্টি লাগে মই এবাৰ খাইছিলো মোৰ ফ্ৰেণ্ডৰ ঘৰত খাইছিলো তাৰ মানে হলিৰ দিনা বনাইছিলে তাহতৰ ঘৰত মানে তাহতে বি হেৰি হয় ন ত তাহাঁতে মানে এনেকুৱা বনাই মানে তাহতৰ নিয়মত থাকে আৰু হোলীৰ দিনা সেইবোৰ বনাই কেনে খাই তোমাৰ দালিৰ লুচি বনাই খাই বৰ ভাল লাগে
অ সেইদিনা মালপোৱাও বনাই মাল পোৱা তাৰপিছত দালিৰ সেই পৰঠা তাৰ পিছত সেইবোৰ হোৱাৰ পিছত তাৰপিছত নন ভেজ বনাই চিকেন বনাই
উম উম চিকেনো ইমান টেষ্টি লাগে তোমাৰ বৰ টেষ্টি লাগে
আৰু দালিৰ এনেকুৱা যে পুৰা ষ্টাফিং কৰি কিনে সেই পুৰি নিচ- চিনা বনাই
অ অ সেইকাৰণে তুমি বনাই পাইছা নে আগতে কেতিয়াবা
মই বনোৱা নাই কিন্তু কেনেকে বনাব লাগে সেইটো জানো আৰু মানে মই ৰেডি কৰি দিওঁ অ জানো এনেই কেতিয়াবা ৰেডি কৰি দিওঁ
বনাই নেকি তোমাৰ
অ মা বনাই মই ৰেডি কৰি দিও মা মানে ষ্টাফিং কৰি কেনে সেই দিয়ে বেলি দিয়ে মই আৰু সেঁকু বা ফ্ৰাই কৰি দিওঁ সেনেকুৱা
অ তেনেকুৱা ।
উম তেতিয়া ভাল লাগে আৰু।
মইয়ো বনাম দিয়া এবাৰ ট্ৰাই কৰি চাম, মানে সেইবোৰতো মানে ইউ টিউবতো ভিডিঅ' পাই ন? অ, তোমাৰ এইটো পুৰি এইটো যে দালিৰ পুৰী যে এইটো কৰ ফেমাচ হয় বা?
বহুত ফেমাচ হয় আম মানে বিহাৰী ডিছ।
অ বিহাৰি বি বিহাৰৰ ফেমাছ ন এইটো তোমাৰ, অ বৰ টেষ্টি লাগে অ, সেই লিটি চখা, হয় তুমি এইটো বনাই পাইছানে?
আৰু মই বনাই পোৱা নাই মা বনাই পাইছে মা জানে। মই চাই থাকো মই অ সেইটো আদা দি বনাই। সেইটোয়ে সেইটো চাত্তো কয় ন সেইটো পিয়াজ চিয়াজ দি, আচাৰ দি, নেমু বুট দিম, জলকীয়া দি
অ তোমাৰ এইটো লিটি চখা তোমাৰ চাটোৰে হয় নেকি?
অ চাটটো দি হয়।
অ।
টো মানে বেলেগ কে বনাব লাগে।
অ মইতো খোৱাই নাই মানে চৌখাটো তোমাৰ কেনেকুৱা বনাই এই আলু পিটিকা যে আমি কৰো সেইটোয়ে ন।
নহয় বেগনো দিব পাৰা ।বেগন, বিলাহী পকাই কেনে। তাৰপিছত আলু আৰু তাৰ পিছত এ জলকীয়া, পিয়াজ দি কেনে বনাই সেনেকুৱা। ভাল লাগে।
অ তুমি বনোৱা নাই ন কেতিয়াও?
পিটিকা বনাইছো কিন্তু মানে লিপি বনোৱা নাই এনেই মা বনাই মানে সেইটো।
তোমাক ভাল লাগে নে?
অ মই খাও পৰখি
মোৰো খাব মন মই এই দেখা পাইছিলো এবাৰ এই তোমাৰ বেলতলত দেখা পাইছিলো। চিলোঁ ৰাস্তাত এ তাতে মানে লিটি চ বেছি আছে কিন্তু মই খাম বুলি ভাবিছো এনে কিমান কৰিবা লই নাজানো
অ এতিয়া নতুনকে এটা যে ব্ৰেণ্ড ওলাইছে চেনত চিক্কা যে সেই যে তাতে লিটি আৰু চিক কেন যে বনাই সেইটো আৰু টেষ্টি লাগে।
অ সেইটোত ভাল লাগে নেকি এইটো খাই পাইছ নে তুমি?
অ, টেষ্টি লাগে মানে খাই কেনে। উম এইটো মানে ঘৰতেও বনাব পাৰি আৰু তাতেও বিক্ৰী কৰে মানে নতুনকে ইয়াতে আনিছে মানে এইটো নেপালত বনাই।
অ নেপালৰ হয় নেকি?
অ নহয় এইটো দিশ বিহাৰৰ মানে কিন্তু এটা ছোৱালী বনাই তাতে নেপালক।
অন নেপালী ছোৱালী বনাই নেকি?
নহয় নহয় মানে তাৰ পৰা ওচৰত ন। বিহাৰৰ চাইদৰে মানে তাই তাই বনাইছে এনেকুৱা দিচ। মানে লে লিটিটোক পকাই কেনে চিকেনটো পুৰা সেই বনাই আনে টাৱাত দি কেনে চিকেনটো গৰম এনেকে ফ্ৰাই কৰি থাকে তাতে লিট্টি যে থাকে এইটো দালি দিয়ে দালিকিণে পূৰা বনাই, বনাই কেনে ছাৰ্ভ কৰি কেনে দিয়া পিয়াজ চিয়াচ ভাল লাগে আৰু চাই কিনে মানে খাব ইচ্ছা যাব। এইটো তো গম নাপাও মানে মই এনেই ৰিলচত চাইছো।
অ ৰিলচতে চাইছিলা ন সেনেকোৱাতো বহুত কিবা কিবি নতুন বস্তু ৰিলচত আহি থাকে খোৱা বস্তুত। সিমান খাব মন যায় ন? তোমাৰ এতে যে চাইনিজ নুডন যদি থাকে ।সেইটো বৰ টেষ্টি লাগে চাগে অ।
আৰু সেই নুডেল চুপ যে বুলি আহে সেইটোও ভাল লাগে।
অ অ তোমাৰ সেইটো চাইনিজ চাইনিজৰো বহুত কিবা কিবি আছে সেনেকুৱা টেষ্টি লাগে দেখাত ন সেইটো ভাল লাগে খ এনে খাই পাইছনে অ মই খাওছো অ মম' চুপ খাইছো। অ ঘৰতে বনাইছে নেকি? কিহৰ চুপ বনাইছিলা এনে মাংসৰ বনাইছিলা নে এনে। সবজি
এনেই মানে সেই এদিন চিকেনৰ বনাইছিলো। কৰ্ণফ্ল'ৰ দি কাৰণে বহুত টেষ্টি হৈছিলে। ভাল লাগে এনেকুৱা খাই কাৰণে মানে আৰু কি লেমন চুপ যে কয় সেই টো বেছি ভাল লাগে। টেষ্টি লাগে।নিও নিও মানে বোৰ ভাল লাগে খাই কাৰনে।
অ অ ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগে। অ দিয়া থেংক ইউ।